শুনিছ নাই হেল্ল'।
যোৱা নাই।
তই তাৱৰ পোৱা জেগা তোৰ মাতটো অলপ ফাটি ফাটি আহিছে তই তাৱৰ পোৱা জেগা এটা যা।
আমাৰ এইফালে এনেকুৱাই চবতে।
টাউনৰ টাৱাৰটো অথনি এই এতিয়াই শুনিছো তই এতিয়া য'ত আছ ততে থাক।
এতিয়া মই ৰাস্তা পালোহি আকৌ।
অঁ তহঁতৰ সেফালে টাউৰ প্ৰগ্লেমতটো ভাল নহ'ব নে কি নে নাজানো আৰু দেই।
এ টাউৰ এটা নিদিয়ে কিমান কমপ্লেইন কৰিম আৰু আজিলৈকে মই সদায় কওঁ বুলি কলেও বি ফোন কৰিলেই ক'ব চাৰি ঘণ্টা চাই
নহয় মানে কেচটো মানে হেৰি কেইবটাও কমপ্লেইন কৰি থাকিব তই কি চবকে কৈ দিবি আৰু তোৰ লগৰ চবকে কমপ্লেইনট মাৰি থাকিব কৈ থাকিবি।
এ নকয় আকৌ চবেই কি কৰিম আৰু। মই এতিয়া এয়াৰটেলৰ পৰা জিঅ' লেই পৰ্ট কৰিম বুলি ভাবি আছো।
তহঁতৰ তাত জিঅ' জিঅ' কিতাত ভালকে পায়নে কি নেট?
নাই জিঅ' মাজতে নচলা হৈছিলে। আগতে অলপ অলপ চলে হ'লেও নচলে বাৰু, উপাই নাই। আকৌ টাৱাৰ এটা নিদিলে কি কৰিম।
এ, এতিয়া বে ভিয়াই এটা আহিছে যে নতুন সেই সেইটো চলে নাই তহঁতৰ ছাইদে?
এই এয়াৰটেল জিঅ' নাপালে ভি আই ক'ৰপা চলিব।
তহঁতক নাজানো আৰু কি হব।
আমাৰ এইচ এই জেগাখনত টাউৰ এটা লাগে কিন্তু নিদিয়ে, কিমান কমপ্লেইন মাৰিম।
উম, উম, গম পাইছো। তাৰপা হেৰি এদিক বুলি কয় গ্ৰেজুৱেশ্যন কেইবছৰ কৰিবি?
গ্ৰেজুৱেচন চাৰিবছৰ মামলাটো কি মই মানে বুজিয়ে নাপাওঁ।
এ, মানে কেছটো সি অ', ক
আমাৰ মানে এতিয়াচ শুনি আছোঁ চাৰি বছৰত ৰিচাৰ্জ পেপাৰ খন দি দিব। আমাৰতো এত তিয়াই ইমানটো লেভেল মানে পোৱা, গি নাই ৰিচাৰ্জ কৰিবলে।
অ'। এ, হেৰি মানে তোৰ চাৰি নম্বৰ বছৰটো কৰিলে মানে চুলি লাগি যায় নেকি? ত' সেইটো চাবজেক ওপৰত অনাৰ্চ কৰিছ মানে ৰিচাৰ্জ কৰিব পৰা হৈছে সি মানে। তেনেকুৱা নেকি?
সেইটো কৰিলে মানে সুবিধাটো কি পাম?
এই সুবিধা মানে কি আৰু এই মা-মাষ্টাৰছটো এ-এবছৰ কমি যায় আৰু।
মাষ্টাৰছ কি নিকি আৰু?
আ
তাৰপিছত এক বছৰ কৰি দিলেই হ'ব।
অ', মাষ্টাৰছটো এবছৰ কৰিলে হয়। কিন্তু আয়েই তই তিনিবছৰ ওলাই দিলে মাষ্টাৰছটো দুবছৰ কৰিব লাগে নেকি?
মাজতে শুনি আছিলো এই চাৰি বছৰটো ইন্টিগ্ৰেটেত বি এট বুলি। তাৰ বি এডৰ লগত কি মামলা আছে?
এ, বি এটটো এইটো বেলেগ বস্তু হ'ব পাৰে।
ইয়াৰ লগততো বি এডৰ একো সম্পৰ্কই নাই। নহয় এতিয়া বি এটো, বি এটোৰ লগত বি এডৰ একো সম্পৰ্কই নাই নহয়।
নাই, তই এতিয়া তই হেৰি কৰিলেই হ'ল দেখোন, তই চা তই তিনি বছৰ তই যদি গ্ৰেজুৱেচন কৰি ওলাই দিয়
অ'।
অ', তাৰপিছত বি এড দুবছৰ কৰি দিলে তাৰপৰা ডি এল এড নে কি কৰিব লাগে হেনো, সেইবোৰ কৰি থাকিলে দেখোন তোৰ বেছিহে সোনকালে চাকচেছ হোৱা সেইটো বাঢ়ি যায় দেখোন।
তই ইমানখন আকৌ পঢ়ি থাকিবলৈ তোৰ সামৰ্থ্য থাকিবও লাগিছে নহয়।
অ', তই এইফালে মা-মাষ্টাৰ্ছ কৰিবি নে নাই তাৰপৰা? মাষ্টাৰ্ছো কৰা হেৰি কৰা, একেই কথাই দেখোন।
মাষ্টাৰ্ছ কৰিলে, মই ডিষ্টেনচত কৰিম বুলি ভাবি আছোঁ।
তই মাষ্টাৰ্ছ কৰি কি প্ৰফিটতো হ'বনো তাৰপা?
প্ৰফিট একোৱেই নহয়, কিন্তু কিবা এটা চান্স থাকিব আৰু।
উম, একো চান্স নাই। আজিকালি বোলে আকৌ গ্ৰেজু-গ্ৰেজুৱেচন কৰা গ্ৰেজুৱেচন কৰা গ্ৰেজুৱেচন চাৰ্টিফিকেট থকাকেইটাই এ ডি আৰ ই একজাম দিব নোৱাৰে।
অ'।
এ হেইফেলেও তই, তই মানে তই হায়াৰ লেবেলত যিমানে যাবি, হায়াৰ লেবেলৰ একজামেই দিব লাগিব আৰু তেনেকুৱা হৈ যায়
এই তই, এইটো মামলা কি তই যিমান হায়াৰ ওপৰত গৈ থা সিমান তোৰ চাকৰি পোৱা চান্সটো বেছি। কিন্তু তই, ইমান হায়াৰ লেবেলত পঢ়ি থাকিবলৈ আমাৰ শক্তি নাই নহয়।
উম, পইচাও নাই বাৰু।
অ', বাকী ট্ৰিপ এটাকে কৰিব লাগিছিল।
ত' তোৰটো স্কলাৰশ্বিপৰ পইচা পায়ে থাক' এতিয়া মাহ, এই বছৰে-বছৰে।
নাই, এতিয়াতো সোমোৱা নাই আকৌ।
দুবছৰ একেলগে সোমাই যাব আকৌ।
এ নাই, দুবছৰ নোসোমাই! কিছুমানৰ সোমালে ন'। সোমোৱা হলে চ সবৰে লগতে দুবছৰ সোমালে হ'ললে, কিন্তু আমাৰকেইটাহে সোমোৱা নাই।
কেলেই মানে কিছুমানৰ কেলে সোমানে তহঁত তঁৰ কলেজখন মানে কলেজ ৱাইজ সোমায় নে কিনো নে ইউনিভাৰ্চিটি ৱাইজ সোমাই?
নাজানো মুঠতে কিছুমানক সোমালে কিছুমানৰ ন সোমোৱাই কে
আম, আমাৰ ইনোভা
এদিন দিব নহয়। তাৰ পিছত আকৌ এমাহ ৰখিব, তাৰপিছত আকৌ দিবগে।
উম চৰকক পইচা নাই মানে।
চৰকাৰ আৰু এবাৰ শুনি আছো, দুহেজাৰ চৌবিশত বোলে সেই ফেক ষ্টুডেণ্ট সোমালে কিছুমান।
আহ।
এ তাৰ কিছুমান ভেৰিফাই কৰে, তাৰপিছত আকৌ সেই ভেৰিফাই কৰাখিনিক দি লয়। আকৌ নেক্সটো ভেৰিফাই কৰে।
উ তেনেকে হাত তেনেকে হলে মামলাতো বহুত খিচি কৰো স তহলে।
তেনেকৈ হ'লে বহুত দিন লাগিব, কিন্তু এতিয়া হাতত পইচা পাতিও নাই ন। সোনকালে পোৱা হ'লে ভাল আছিলে।
অ' এ পাবি পোৱাাতো কিন্তু টাইম লাগিব। অ', তাৰপৰা তহঁত এই চাৰি চাৰি নম্বৰ বছৰতত পাবি নাই পইচা টো
সেইটো এতিয়াও কনফাৰ্ম নহয় যদি এই বেষ্টে পাই মানে এতিয়া জুন চাৰি বছৰ পাইছে। সেতে যদি পইচা পায় তেতিয়া গম পাম আমিও চাৰি নম্বৰ বছৰত পাম।
অ অ তেনেকুৱাহে নেকি?
উম মানে কোনো সঠিককে ক'ব নোৱাৰে চাৰি নম্বৰ বছৰত পাম নে নোপাম। যদি ৰিনিয়ল কৰিবলে আহে তেতিয়া পাম আও।
তা পা কি ট্ৰিপৰ কথা কি কৈ আছ?
কিবা টিপ এটা বনাব লাগে আক ক'বাত ফুৰিবলে যাবলে।
কিমান দূৰ?
অলপ দূৰ।
এ এইটো বাজেটটো বাজেটটো আকৌ বাঢ়ি গুচি যায় ন।
বাজেটটো মিলাব লাগিব এনেও পইচা নাই তেনেও পইচা নাই।
এ। এই হেৰি অলপ মানে টো দুহেজাৰ পঁচিশ শ তিনি হোজাৰ ৰেঞ্জত যাব পাৰি আৰু খোৱা বোৱা থকা দুদিন তিনদিনকে হয় নাই?
তেনেকে হ'লে তোৰ বেছি দূৰত যাব নহ'ব।
অ সেইটোয়ে ত তই এনেই কিমান এক্সপেক্ট কৰি আছিলি বাও।
এ খৰচ কৰাতটো সিমানেই কৰিব পাৰিব কিন্তু থকাও খোৱাটোত গুচিয়ে যাব।
এইটোৱেই এই সেইটোৱে মেইন কেছটো কিন্তু তোৰ যদি এতিয়া যদি তোৰ লগৰ কাৰোবাৰ যদি গাড়ী এখন থকাহেতেন তেতিয়া মানে তোৰ গাড়ীতে শুই দিব পাৰিলেঁতেন তেনেকুৱা পাৰ্কিং কৰি পাৰ্কিঙৰ পইচা এশ টকা এৰাতি কাৰণে দি তেনেকে আৰু
কি কি?
এ মানে লগৰ এ গাড়ী চাডী থকাহেতেন মানে তেনেকে গাড়ীতে শুই থাকিব পাৰি আৰু খোৱা খৰচটো হোটেলৰ খৰচটো কমি গ'ল দে ন আউ
উম গাড়ীতেই পৰা হয় কিন্তু আকৌ গাড়ী নাই নহয় লগৰ ল'ৰাৰ
সেইটোৱে এখন লগ আকৌ ভালকে পঢ়া শুনা নকৰ।
সেই পইচা নাই এতিয়া থ বাকী তো চাকৰি তাতে আৰু গাড়ী এখন লবি আৰু আমি উঠিম আৰু
এই দুই দুই মাহৰতো সোমাব নহয় চবেই তয়ে আৰু এই তোৰ লগৰতোয়ে মিলি এখন লৈ ল
আমি ল'ব নোৱাৰো আমাৰ ধাৰ মাৰোতে পইচা যাব গম পাৱ নে নাই? বাকীটো পৰীক্ষা ৰিজাল্টটো কি হ'ল?
কিয় এই এচ এছ ছি
অঁ,
অ এছ এছ চি পৰীক্ষাৰ ৰিজাল্টটো ভালেই হৈছে এতিয়া দৌৰিব লাগে আৰু মেডিকেল লাগে আৰু
ওহ এইবাৰ চাকৰি আহি ঘৰৰ ভিতৰত মানে
সেই তেতিয়া দৌৰাটোহে কথা যদি দৌৰিব পাৰো তেতিয়া মে মেডিকেলটো লাকৰ ওপৰত ডিপেন কৰিব আৰু যদি লাগে টানে তেতিয়া মেডিকেলটো কোৱালিফাই হ'ম আও।
এইটো কাইলৈ দৰিম কাইলৈ দৰিম কৰি থাকিলে দৌৰা নহব আকৌ।
এই সেইটোে এতিয়া এই মানে তোৰ কি মই ক্লাছ ছিক্স মানৰ পৰা ফিল্ডত নোযোৱা ল যাবলৈ লাজ লাগিছে।
ন ত তোৰ এতিয়া জিম নাযাও যেতিয়া এতিয়া তোৰ ক্ষন হাও দৌৰিব পৰা তো আবেলি টাইম পৰা।
এ সেইটো অ আবেলি আকৌ মানুহ বেছি থাকে ন ফিল্ডত।
এই মানুহ তই লাজ কৰিলে কিটো হ'ব?
আৰে, নহয় মানে আমাৰ গাঁৱত এইটো ভাইৰেল হৈ মানে ভাইৰেল হোৱাৰ নিচিনা হৈ গৈছে মানে কথাটো। এই আৰু চবেই চবেই কৈ চবেই চবেই কব কেলা চাকৰি পালি আৰু। চাকৰি পালি আৰু চাকৰি পালি আৰু সেই তেনেকে আৰু।
ক তই এতিয়া পৰা প্ৰেক্টিচ কৰিলেহে চাকৰিটো আহিবগে।
এইটো প্ৰেক্টিচটো মই হেৰি ৰাতিপুৱা মানে কৰিম মানে এই এইটো আবেলি আবেলি নকৰোগে আৰু মানে দুবেলা কৰিলে পাঁচ কিলোমিটাৰ তেনেকেটো একো ষ্টেমিনাই নাথাকিব ন গাত।
নহ তই দুইবেলা কৰিব নালাগে যোনদিনা আজি তো বৰষুণ দিছে ৰাতিপুৱা কৰিব পৰা নাই গতিকে তই পিছবেলা কৰি দে।
নাই মই মানে তোৰ কালিৰ পৰা ডেট এটা বান্ধি লৈছো ন, এতিয়া ডেটটো সলাই দিলে কি হ'ব মোৰ মইণ্ড চে'টটো চেঞ্জ হৈ যাব মনে গম পাইছ নে নাই?
তইতো আগৰ পৰা ভাবি আছিলি, আজিৰ পৰা কৰিম গতিকে
অ' মানে তই চা এইটো এইটো বৰষুণ কেলেই দিলে, কাৰণ ভগৱানে বিচৰা নাই মানে মইতো আজি দৌৰো
বাকী আজিৰ পৰা মোৰ তেল ঢেৰ পুৰিব নহয়।
এ' হেৰি তোৰ লগৰটোক খুজিবি আকৌ সৰহকে, সি কিমান দিম বুলি কৈছে?
এই লগৰটোৰ লেঠা আকৌ বেলেগ এটাৰ লগত পাতি থৈছে। আৰু সিদিনা জিমৰ জিমৰ অ'ণাৰটোৱেযে মাতিছিলে।
অঁ।
সি জিমত কিনাৰটোক উলিওৱা কথা কলে, এতিয়া লগৰটোক নটামানলৈকে মানে ৰৈ দিবলৈ কৈছে।
অঁ অঁ' তাৰ আকৌ সেইটোও লেঠা লাগি গ'ল।
তাৰ সেইফালে সেইটো লেঠা লাগি গ'ল।
এ তই কাম এটা কৰ, এই এই কামটোৰ পৰাই এই কামটোৰ পৰা কাম এটা যে হৈ আছে সেই কামটোৰ পৰা পইচা কেইটামান গোটা তাৰ পৰা এইকেইদিন নিজে বন্দবস্ত কৰ আৰু নতুন ট্ৰেইনাৰটো অহা লৈকে। অ' নহ'লে হেৰি কৰ নতুন নতুন বানদা এটা বিচাৰ আৰু জিম যোৱা।
বিচাৰিব লাগিব।
এই পাবি, তই এই হেৰি কৰিবি আৰু মেনুপুলট কৰিবি ন
ইয়েছ ইয়েছ।
জিম গলে কি কি ফাইদা হয়, কি কি ফাইদা নহয়।
উম।
বাৰু আমি এই ফাইদাবোৰ নেক্সট কলত পাতিম।
অ'কে অ'কে।
অ'কে।